হেল্ল'!
হেল্ল'!
হেল্ল'!
হেল্ল'!
কি কৰি আছা?
এ এনে বহি আছো ৰ। তই কি কৰি আছা?
এ মইও বহি আছো এনে।
ক'ত ঘৰত না ক'ত?
এ ঘৰতে।
অকলে।
উম অকলে বহি আছো।
অ কি আজি ফিল্ডত যাৱা নাই নেকি দৌৰবা
ফিল্দত গেছিলো আজি।
দৌৰা নাই?
দৌৰিছো পাঁচ পাঁচ মিনিট, মানুহ অহা নাই আজি।
কিয় কিয় মানুহ অহা নাই না বৰষুণ দিছে কাৰণে মানুহ অহা নাই?
বৰষুণ দিছে কাৰণে মানুহ অহা নাই।
উম। পিছত আপুনি এতিয়া কি কৰি আছে?
এ বৰ্তমান মই এনে এনে আছো।
কলেজ চলেজ নাজায় নেকি কলেজ?
কলেজ চলেজ নাই যোৱা বাদ দিছো।
বাদ দিছা নেকি?
উম।
অ। পিছত বা দিয়ে নাই নে কি কৰি আছা কোম্পানীত কিবা কৰি আছো না কিবা চৰকাৰী চাকৰি চাকৰি কাৰণে প্ৰচেষ্টা চলাই আছা?
কোম্পানী মানে কোম্পানী কামত গৈছিলো কেইদিনমান।
অ! পিছত
পিছত বাদ দিলোঁ। এতিয়া আৰু দৌৰি আছো আৰু অসম পুলিচৰ কাৰণে।
অ! বাদ দি দৌৰি আছা।
উম!
পিছত ভাত-চাত খালি নে নাই?
ভাত নাই খোৱা। এ চাহ খা চাহ খালো এতিয়া।
অঁ!
পিছত তই কি খালি?
মইয়ো চাহ খাই আছো ৰ এতিয়া।
এতিয়াহে চাহ খাৱ নেকি?
অ! ঘুমটি ঘুমাই ঘোমাৰ পৰা উঠো দেৰি কৰি।
উম! কালি কৰিছা না আজি?
পিছত গৰমৰ দিন গৰ জুলাই মাহটো পৰিল গৰমৰ বন্ধ, পিছত কৰ'বাত ঘূৰবা-চুৰবা নাযাৱ নেকি?
গৰমৰ বন্ধত ভাবিছিলো যাম বুলি কি হয়।
ক'ত যাবি বুলি ভাবিছিলি?
এ প্লেন কৰিব লাগিব ক'ৰবাত গা ধুওৱা যাব লাগিব পাহাৰত।
পাহাৰত মানে কি ৱাটাৰফলত নেকি?
উম! ওৱাটাৰ ফলত।
অঁ! যাবি তাৰ মানে জুলাইত?
যাবা লাগিব।
অঁ! পিছত ক আৰু হা!
ঘৰৰ পৰা যাওঁ নেকি?
অঁ! চৰল পৰা জেগাটো যা যায় আহ। জাগাটো ভালেই এনেই না চৰল পৰা জেগাটো?
উম! ভালেই কয় ত মানুহে।
অ! ভালেই।
এখনতো আৰু গুৱাহাটীত মেলাও হৈ আছে।
অম্বুবাচী মেলা না কি কয় এইটো অম্বুবাচী মেলা না কি কয়?
উম! অম্বুবাচী মেলা।
এইটো কি যোৱা নাই নেকি?
যাম ভাবছিলো কি হয়? লগৰ গিলা যায় নেকি?
লগত গিলা গেলে যাবি তইও?
অঁ! লগৰ কেইটা গলে যাম।
অঁ! কেই তাৰিখ বা কেই তাৰিখ বা আৰম্ভ হৈছে?
বাইছ তাৰিখে আৰম্ভ হৈছে।
বাইছ তাৰিখ কেই তাৰিখে শেষ হ'ব এনে ছাব্বিশ নেকি না ছাব্বিশ তাৰিখ মানত।
উম! ছাব্বিশ তাৰিখে শেষ হ'ব।
অহ! অহ! আৰু দুইদিন আছে।
উম, দুইদিন আছে।
উম। পিছত এনেত' ঘৰৰ খবৰ-চবৰ পাতি ভালে চ'ব?
ঘৰৰটো খব চবৰ ভালেই।
অ'। ভালেতো হবা লাগে। আছো ৰহ ভালেই কোনো ৰকম ভাল বেয়াৰ মাজতে।
মোৰ কলেজ চলেজ থাকে।
কলেজ দেখনোন যোৱাই নহয় মোৰ। বাদ দিয়াৰ দৰে হৈ গৈছে।
বাদ দিয়াৰ নিচিনা হৈছে নেকি?
কলেজ নাাজাঙে।
কি হ'ব।
ইটাই ত' ইতাও হয়। ডিগ্ৰী টা কমপ্লিট কৰি কি হব?
ভাল কৰি নাপঢ়িলে কাম নাই।
হম। পিছত কি আজি কি তুমি কেনে কেইজনমানক ফোন কৰিলা? কেইজনমানক হ'ল ফোন কৰা? খালি মোকে ফাষ্ট না আৰু কেইজনমানক কৰিছা আগতে?
এই কৰা চলি থাকে।
অ'। আজি, আজিও বৰষুণ দিব নেকি দিনটো।
একবাৰ ৰ'দ দে। উম, দিবাপাৰে।
উম। পিছত আজি গা ধু
হয় নাই ধোৱা, ফিল্ডৰ পৰা দৌৰি আহি এনে বহি আছো।
গা ধুৱা নাই?
নাই ধোৱা।
অ'।
ফিল্ডৰ পৰা আহি বহি আছোঁ এনেই, চাহ তাহ খালো।
অ'। ঘৰতে বহি আছা?
অ' ঘৰতে বহি আছো।
অ'।
মই আৰু ভাবিলো ফিল্ডত গেলো।
অ'। পিছত এনে এতিয়া গা পা ধুই কি কৰবি?
ধুই কি কৰিম, গা পা এখন ধোৱা নহ'ব অলপ কাম চাম কৰবা লাগব'।
অ'। পিছত
তাৰ, আবেলি লাহেকে গা ধুবা লাগিব।
উম,। কি আপনি কি বিয়া-চিয়া নাপাতে নেকি?
বিয়া-চিয়া পাতিম ভাবছো। কিন্তু ইবাৰ চায়েৰি, চাকৰি এটা পালে বিয়া পাতিম বুলি ভাবছিলোঁ।
হয় নেকি? অ'। ইবাৰ কি চায়িৰি এটা কি পালে কি, বিয়াটো পাতি দিবি নেকি সোনকালে?
অ', পাতি দিম বুলি কৈছো সোনকালে, দুই হাজাৰ সাত।
নহয় চাকৰি এটা পোৱাৰ পিছত, এক বছৰ ট্ৰেইনিং কৰাৰ পিছতে পাতি দিম বুলি ভাবিছো।
অ', ট্ৰেইনিং শেষ হোৱাৰ পিছতে নেকি? আহ, ঠিকেই আছে। কি এনে, কি এৰে, এৰেঞ্জ মেৰিজ নে লাভ মেৰিজ?
নাই, এই লাভ মেৰিজে কৰিম ভাবছো, কি হয়।
হয় নেকি, অ', ঠিকে আছে।
হয়।
পিছত, তোৰ খবৰ চবৰ।
খবৰ চবৰ এইবিলাক নাই আৰু এইগিলা বাদ দিছো মই, এইবিলাক আপি, ছোৱালীৰ ধান্দা বাদ দিছো এইবিলাক।
অ', ছোৱালীৰ ধান্দা নকৰাই ভাল।
আ', অ'। ছোৱালীৰ ধান্দাত কিবা এনে কিবা থাকিলে কিবা অলপ টেনচন, টেনশ্যন হেন লাগি যায়।
অ', টেনশ্যন হয়ে খালি।
উম। অকলে থাকিবি, বিন্দাস।
উম, অকলে থাকিলেই বিন্দাস।
উম। পিছত কোৱা আৰু হেল্ল'।
হেল্ল'।
ক, ক।
মই ভাবিলো ৰাতিপুৱা ফিল্ডত গ'লো।
অ'।
নাই আহা, এইকাৰণে আৰু ফোন কৰিছিলো।
হয় নেকি, এই কালি, কালি শোৱা দেৰি হৈছে ৰে, এনে বাৰটা, একটা, দুইটা বাজি গৈছে। সেইকাৰণে যাৱা নাই আৰু এইটো কাৰণে।
অ', ফিফা ৱৰ্ল্ড কাপ চাইছা নেকি?
অ'। এনে ভাল, ভাল খেলা থাকিলে চাং, নহ'লে এনে কিবা নাচাযং আৰু ভাল নালাগে।
অ', অ'।
ভাল, ভাল এই টিমত খেলা থাকিলে সেইবিলাক হে চাওঁ। পিছত
যোৱাকালি কাৰ কাৰ খেলা আছিল?
যোৱাকালি কিবা পৰ্তুগালক আৰু পৰ্তুগাল হেৰি বা উজুবেকিস্তান নে কি উজুবেকিস্তান তাৰ আছিল খেলা।
অ। কোন জিকিল পিছত।
পিছত কাই পুৰ্তুগালে দিছে পুৰ্তুগালে পাঁচ গ'ল দিছে উজুবেকিস্তানক।
পাঁচ পাঁচ গ'ল দিছে নেকি?
অ। হু হু হুম' পিছত-
কত?
কোৱা আৰু কিবা কিবি।
প্ৰথমৰ খেলা হোৱাতো তোৰ এক গ'ল এক গ'ল হৈছিল মাত্ৰ।
দুইটা টিমে সমান সমান গৈছে, খালি জিতি গৈছে পৰ দু গালে।
অ'
পিছত তুমিতো গুৱাহাটী গৈছিলা না গুৱাহাটী। কিবা লাইব্ৰেৰী হেৰি কিবাত বোলে গুছ- ছিলা বোলে তহঁতে দুইজনে, পিছত তাতে- তুমি এনে যাই কেনে কি কি দেখিলা তাতে-
অঁ তাতে যাই ভালে লাগছে বহুত মানুহ দেখা পালো। বেলেগ বেলেগ জাগাত। বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ মানুহ আহিছে।
উম' আৰু-
বহুত লাইবেৰিৰ মানুহ-
উম'
সেয়ে আ ৰাই বিৰি কেনেকৈ চলাব লাগে?
অ'
এইবোৰ শিকাইছে।
অঁ' পিছে যে তাতে যে সেইখিনি পুৰা পুৰা- থাকা থুকা থাকা খোৱা বোৱা পুৰা ৰুম চুম চব ফ্ৰী আছিল পালে না।
অঁ অঁ অঁ গোটেই ফিৰি আছিল গোতেই ফ্ৰী দিছে।
উম' পিছত উম' এনেই কেইদিনমান থাকছা? তাতে।
আমি বৃহচ বৃহস্পতিবাৰে ৰাতি গৈছিলোঁ, -
উম'
শুক্ৰবাৰে আছিলো শনিবাৰ ৰবিবাৰে আবেলি আহিছো।
উম উম' ঠিকেই আছে, তিনিদিন তিনি চাৰি দিন মান থকা হৈছে ন মোৰ।
আহ মোৰ তিনিদিন হৈছে।
অঁ' পিছত কি আপোনাৰ কিবা বেমাৰ বেমাৰ হৈছে নেকি? মাত বিলাক যে ইমান সৰু সৰু কৰি আহে।
নাই হোৱা বেমাৰ।
ন কিবা আজি দৌৰাতে অলপ ভাগা লাগিছে সেইকাৰণে মাততো নোলায়।
অঁ ভাগা লাগছে অলপ।
অ এইটো কাৰণে মাত্ৰ কিবা অলপ লাহে লাহে কৰি আহে। অলপ দুৰ্বল দুৰ্বল, অঁ সেনেকে কৰি আহে মাতটো।
এই অলপ দৌৰিলে দুৰ্বল হয়ে।
অঁ হয়ে অলপ দুৰ্বল হয়ে দৌৰিলে। পিছততো আজি ফিল্ডত পালে বহুত মানুহ আহে নাই পালে না ফিল্ডত।
অ' আজি ফিল্ডত বহুত মানুহ কম, খালি ছোৱালী মানুহ অহাই নাই
অ'
এটাও অহা নাই
এনেই কিবা যে অসম পুলিচৰ কেনে এইবাৰ, ইণ্টাৰভিউ দিয়ে নে, কি মাহত মানে হ'ব এনে?
চৰকাৰেতো কৈছে ছেপটেম্বৰত হ'ব।
ছেপ্টেম্বৰ তাৰ মানে দুৰ্গা পূজাৰ পিছতে নহলে?
অ' দুৰ্গা পূজাৰ পিছত।
আৰু কেইমাহ মান আছে এনেই, উ'ম কেইমান মান আছে, এতিয়া কেইমাহ এতিয়া?
এ-এতিয়া জুন, জুলাই, আগষ্ট, ছেপটেম্বৰ তিন মাহ আছে।
অ' তিনিমাহ মান তিনি-তিনিমাহ আছে না?
উ'ম তিনি মাহত পাত'ব
তিনি মাহ আছেই ভালকে তই প্ৰেক্টিচ কৰিব লাগিব নহব এনেকে কৰি থাকিলে না।
অ' ভাল কৰি প্ৰেক্টিচ কৰিব লাগিব।
উ'ম পিছত তই তোমাৰটো কিবা হেৰি লং জাম্পটো টো মাৰি আহিছিল নে হেই